হেল্ল' অ' কি খবৰ তোমাৰ
আছো দিয়া ভালেই তোমাৰ
ভাল ভাল ভাল কি কৰিছা এতিয়া
এনেই এতিয়া এনেই আৰু ৰেচটাইম
অ জিৰণি লৈছা
উম, তুমি
মইও এতিয়া অলপ বিশ্ৰামে কৰি আছো ৰবা ভাত পানী খালো খাই লৈ অলপ মানে বিচনাত অলপ ৰেষ্ট কৰিছো মানে বিশ্ৰাম লৈছো আৰু তুমি
ময়ো জিৰণি লৈ আছোঁ অলপ বিচনাতে
আচ্ছা আচ্ছা আচ্ছা বাকী ভাত পানী খালে নে নাই পিছে
উম খালো খালো দি তুমি
অ ময়ো খালো দিয়া আজি কি বনালা পিছে তুমি
আজি উম মাছ মাছৰ এটাৰ মানে সি বনালো
কি বনাইছা মাছৰ আঞ্জা অৱ, মাছৰ আঞ্জাৰ খালা নেকি অকল!
মাছৰ আঞ্জা আছিলে আৰু ভাজি আছিলে
আচ্ছা আচ্ছা। আমাৰ মানে কি মোৰ মা বনাইছে তোমাৰ আহ আমাৰ মানে কি জানানে এটা আঞ্জা খাবই নোৱাৰো মানে আমাৰ মা আজি মানে পাচবিধ মানে মানে খাদ্য বহুত বেলেগ বেলেগ ধৰণৰ বস্তু বস্ত বনাইছে মা মানে আজি তুম তোমাৰ মা তোমাৰ দালি বনালে তাৰপিছত এই যে ক'ল ক'ল পচলা যে খাই যে আমাৰ অসমীয়া খাদ্যতো জানাই আৰু ন কলপচলা হয় হয় কলপচলা বনালে তাৰপিছত আৰু এক ঘন চব্জি কৰিলে গোটেই চব তৰকাৰী বোৰ দিছিলে আৰু চব সেনেকে এখন চব সেনেকে এখন তৰকাৰী বনালে তাৰপিছত আৰু আচাৰ আচাৰ খালো ৰবা তুমি যে দি পঠিয়াইছিলা আচাৰ তু বহুত ভাল লাগিছে খাই জানা। অ ভাল লাগিছে কেনেকে বনাইছা অ আচাৰটো
সেইটো মানে মই জলকী- কীয়া আৰু নহৰোৰেই বনাইছোঁ আৰু মছলা আছে। কিবা কিবি
অ আচ্ছা আচ্ছা ভাল লাগিছে দেই ভাল লাগিছে তুমি মানে বহুত কিবা কিবি বস্তু বনাই থাকা ন।
বনাও এনেই কিবা কিবি বনাই থাকো।
আচ্ছা আচ্ছা মানে ইমান গৰম পৰিছ- যেনো
পৰিছে পৰিছে বহুত গৰম।
উম আজি পিছ অলপ বৰষুণ আহিছে ৰ'বা অলপ বৰষ- কোনো অহা নাই নে ভাল লাগিছে।
অ আমাৰ ইয়াত আহিব আৰু বৰষুণ বতৰটো ভাল নহয়। উ কি ভইল
তোমাৰ ঘৰত কোন কোন আছে?
ঘৰত আছে মোৰ মানে বাচ্ছা এটা আছে।
অ আছ- চা আৰু। আপোনাৰ অ স্বামীয়ে পতি আছে আপোনাৰ
হয় হয়
আৰু তুমি আছা আৰু অ আচ্ছা আচ্ছা মোৰ ঘৰত মই আছ- আৰু তোমাৰ মোৰো মানে পতি আছে। স্বামী আমি দুয়োটাই আৰু য আৰু মোৰ মানে বিয়া হ'ব বেছিৰ হোৱা নাই আৰু মানে বেছি দিন হোৱা নাই আৰু তোমাৰ এই দুমাহ মানে হৈছে ৰবা কি জ্বালা পাইছো জানা নাই মানে কিয় যে বিয়া পাতিলো নহয়। ছোৱালী থাকোতেই ভাল আছি- জানানে।
উম। কিয়? কি' জ্বালা পালা বাৰু তুমি ইমান?
এই মানে নকবা আৰু তোমাৰ সদায়, সদায় ভাত বনোৱা, কিবা কৰা, ঘৰৰ সকলোবোৰ কাম কৰিব লাগে। এইবোৰ কাম কোনে কৰে কোৱাচোন?
সেইটো তো হয়ে। এইটো-
ছোৱালী থাকোতে মানে যেতিয়া- হোব, যেতিয়া উঠিব মন তেতিয়া উঠিছিলো। মানে যেতিয়াই যি খাব মন- সেই খাইছিলো। যি পিন্ধিব মন পিন্ধিছিলো। যেতিয়াই য'ত ফুৰিব যাব পাৰো, যাব পাৰো। এতিয়া- তোমাৰ ক'ত আৰু যাবা আৰু। এজনৰ লগতে থাকিব লাগিব আৰু, গোটেই জীৱন টো আৰু- নমৰালৈকে। তোমাৰ পিছে কেনেকুৱা- খোৱা চলি আছে বিয়াৰ জীৱনটো?
আছে আৰু, ঠিকে আছে। মুটা-
আছে। অঁ মুটা-মুটি হে' নেকি। আচ্ছা, আচ্ছা। আৰু আৰু তোমাৰ বাতচ্ছা টো কি নিছা ল'ৰা নে ছোৱালী?
ল'ৰা, ল'ৰা।
অঁ আচ্ছা, আচ্ছা। বাকী তুমি ফুৰিব যোৱা নাই নেকি ক'তো?
ফুৰিব যাব লাগিব। মানে বাচ্ছাৰে মানে, মোৰ ল'ৰাটোৰ মানে, মানে পৰীক্ষা চলি আছে নহয়। বন্ধ দিব তেতিয়া যাব লাগিব।
অঁ আচ্ছা, আচ্ছা। মইও মানে বহুত ভ্ৰমণ কৰিব মন গৈছে। বা'গৰমত থাকিলে কিমান - অশান্তি লাগিছে। ত' মানে অলপ ফূৰিব মন গৈছে। উম ভ্ৰমণ কৰিব মন গৈছে টো। ভাবিছো শ্বিলংঙলে যাওঁ নেকি। এবাৰ দূৰতে- এপাক ফুৰি আহো। আৰু-
অঁ যোৱা, যোৱা শ্বিলঙৰ ঠাণ্ডা হাৱা খাব পাৰিবা।
একদম আৰু কৈছো- এনেই আৰু। তুমি গৈ পাইছা নেকি? শ্বিলং।
মই শ্বিলং গৈ। পোৱা নাই। যাম বুলি ভাবিছো, চাও কি হয় এইবাৰ।
আচ্ছা আচ্ছা তুমি এনে ক'ত ক'ত ফুৰি পাইছা মানে তোমাৰ আমাৰ আছামৰ ক'ত ক'ত গৈছা?
অসমত বেছি যোৱা নাই মানে মই আপাৰ আছাম ফালে গ'লো।
অ তুমি উজনি অসমত গৈছিলা। অ উজনি অসমত ক'ত ক'ত গৈছিলা? লা অ।
মই নগাঁও গ'লো মঙ্গলদৈ গলো মংগলদৈতো নপৰি চাগে ন।
অ ওচৰতে হয় আৰু, বাপৰে কাজিৰঙা গৈছা? অহ ৱাও, তুমি বহুত ফুৰিছা দেই।
কাজিৰঙাতো বহুত বিখ্যাত হয় ন তাত মানে সকলোৱে জানেই চাগে, এশিঙীয়া গঁড় ৰ বাবে বিখ্যাত হয়।
হয় হয় জানো জানো জানো, কিয় নাজানিম বা তোমাৰ স্বামী বহুত। ভাল দেই কিন্তু ইমান ফুৰাইছে তোমাক।
ভাল ভাল ভাল বহুত। ফুৰাই মানে, মানে ময়েই কেতিয়াবা যাব ইচ্ছা নকৰো বহুত মানে ফুৰাবৰ কাৰণে মোক মানে যোৰ কৰি থাকে আৰু ভ্ৰমণ।
বাপৰে তুমি বহুত ভাগ্য খালী দেই। বহুত ভাগ্যৱান দেই দিন
উম ধন্যবাদ ধন্যবাদ।
আৰু পিছে কাজিৰঙাত কি কি চালা?
কাজিৰঙাত গড় দেখিলো এশিঙীয়া গড়। আৰু ভালুক দেখিলো।
আৰু তাতেতো চবে বাঘে চাব যায়। কি কোৱা বাঘ দেখিছা অ মাই অ ভগৱান কি কোৱা হে। আচ্ছা জীপত গৈছা ন? অ চাৰিচকীয়া বাহনত ফুৰিছ।
চাৰিচুকীয়া বাহন ন এখন। তাতেই যাব লাগে, তেতিয়া মানে মুকলিকৈ দেখা পায় গোটেইখিনি মানে নেচাৰেল বিউটি মানে মানে। প্ৰাকৃতিক সৌন্দৰ্য।
অ আচ্ছা আচ্ছা আচ্ছা, ভালে দিয়ক। ভাল দিয়া, ফুৰি থাকিব লাগে জানে নে? আৰু এতিয়াতো তোমাৰ গুৱাহাটীত। কিন্তু এইটো যাবলে মানে অলপ ভাবিবই লাগিব মানে অম্বুবাচী মেলা আহিছে।
অম অ অম্বুবাচী মেলা আহিছে, এতিয়াতো বহুত।
অ বহুত ভক্ত বিলাক আহে ন কিমান ভক্ত বোৰ আহিছে মই দেখিছো ৰ'বা মোবাইলতটো খুলিলে মানে এতিয়া সেইবোৰেই দেখি আছো আৰু ভগৱানৰ প্ৰতি কিমান মানুহৰ ভ
মা কামাখ্যাৰ আশীৰ্বাদ পালে আৰু উ
অ চবেই কিমান দূৰৰ দূৰৰ পৰা আহিছে মানুহে ডুবাইৰ পৰা আহিছে জান মানেই ইমান দূৰ
উম ডুবাই দেল্হি মুম্বাই মানে সকলোৰে আৰু অলৰ পৰা আহিছে বাহিৰৰ চাও এতিয়া নকওঁ মানে কলে আৰু পিছত বেয়া লাগে যাব নোৱাৰিলে।
অ আচ্ছা- আচ্ছা মই মানে তোমাৰ দুবাৰ গ'লো যোৱাবাৰতো মোৰ এটা বহুত ডাঙৰ এটা দুৰ্ঘটনা হৈ গৈছিলে। তোমাৰ মোৰ হাত খন কাটি তেনেকে পাঁচটা চিলাই পৰিছিলে। উম
হয় নেকি
উম সেইকাৰণে ভাবিছো এ এইবাৰ আৰু নাযাওঁ দিয়া আৰু। কেতিয়াবা ভগৱানে মাতিব লাগিব। দিয়াচোন ন তেতিয়াহে যাব পাৰিব।
অ সেইটো হয় মানে মাতিবও লাগিব। ব হ'ব মানে
উম আৰু হয় দিয়া বহুত। ধুনীয়া লাগে কিন্তু দেই কামাখ্যাত। আৰু তাৰ কাষতে এটা বগলা মন্দিৰ আছে। নহয়
অ অ পাইছো পাইছো মই সৰু আছিলো তেতিয়া মা দেউতাত ত গৈছিলো আৰু
অ তুমি বগালা মন্দিৰত গৈছিলা নেকি?
অ গৈছিলোঁ ওপৰত যাব লাগে অলপ।
অ আচ্ছা আচ্ছা মই মানে তোমাৰ গ'লো ৰ'বা কামাখ্যাত যাওঁতে মই একেলগে বগলা মন্দিৰতো গৈছিলো বহুত মানে ভাল লাগে তাত যাই। মানে এনেকুৱা এটা অনুভৱ হয় মানে কিবা এটা মানে এটা শক্তি এটা অনুভৱ হয় তাত গম পাইছা। নে নাই ইমান মানে গম পাইছে এইটো এ বহুত
হয় হয় তাত বহুত এটা কি আৰু শক্তি এটা আছে বুলি মানে কয় আৰু মানুহে মানে বিশ্বাস কৰে।
হয় হয় আছে সেইটো সেইটো আছে আছে সটো হয় হয় আছে। সটো আৰু যিবিলাক মানুহে মানে ব্যৱসায় কৰে ন আৰু আৰু যিবিলাক সেইবোৰ মানুহে মানে বেছিকৈ মানে বগলা মন্দিৰত যায় আৰু মানে ব্যৱসায় কৰা বিলাকে যাব লাগে বুলি এবাৰ এবাৰ হলেও।
আচছা আচ্ছা হয় হয়।
উম। আৰু কোৱা তুমি ক'ত যাবা পিছে ফুৰিবলৈ পৰীক্ষা শেষ হলে।
অ যাম মানে ভাবি আছো মানে।
আমাৰ লগতে উলাবা নহ'লে আমি এক পাক। শ্বিলঙলৈ ফুৰি আহিম আৰু নে কি কোৱা।
অ পাৰি অৱশ্যে মই মানে স্বামীৰ লগত মানে কথোপকথন হৈ ল'ম।
অ আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে খুব ভাল কথা, তোমালোকেও মানে এনেকেই মানে কথা পাতিলা আৰু তই দুয়োজনৰ মাজত মানে এনেকে মিলা-প্ৰীতি আছে আৰু বহুত খিনি ন। হেল্ল', হেল্ল' হেল্ল' হেল্ল', হেল্ল' অ তুমি শুনি আছানে মোৰ কথা। হেল্ল'